হেল্লো
নমস্কাৰ আৰু বাকী আছে প্ৰজেকটোৰ লগত
কি কৰিছা
আছো এনে তুমি
এ আছো এনেই গাড়ী এখন গাড়ীখন চলাই
হয় নেকি
অ
পিছে খোৱা বোৱা কৰিলা নে নাই।
খোৱা বা কৰিলোঁ বাৰু
উম কৰিলোঁ কৰিলোঁ। এ এপাক এনে ঘৰৰ ওচৰত মেলটোৰ ওচৰত খোজকাঢ়িছো।
অ হয় নেকি?
উম গৰম যিহে পৰিছে আৰু
উম ভাই
উম এতিয়া খবৰ খাতি কেনে কোৱা
খবৰ খাতি খবৰ খাতি ভালেই বাৰু
অ আছো আৰু
উম
ঘৰৰ খবৰ
ঘৰৰ খবৰ ভাল ছাৰ।
উম। পিছে এতিয়া কিবা পঢ়ি আছ নে।
মই পঢ়ি আছো বাৰু এতিয়া হেৰি অলপমান। জবৰ কাৰণে চাকৰিৰ কাৰণে অলপমান পঢ়ি আছো
অ পিছে কিহৰ ওপৰত পঢ়ি আছা।
মই অসমৰ ওপৰত ধৰ এনেকুৱা ধৰ অসমৰ এইবিলাক ৰাজধানী কি। ধৰ দিছপুৰ। এইবিলাক এডি আই ত বেছি আহে ন আমাৰ অসমৰ যোনটো একজাম তাৰ পিছত। তাহ অসমৰ সৰ্ববৃহৎ নদী কোনখন ব্ৰহ্মপুত্ৰ অ অসমৰ মুঠ জিলা আহ জিলাৰ সংখ্যা কিমান? পঁয়ত্ৰিছখন। আৰু এটা কুৱেচন পাইছিলো অ অসমৰ ৰাজ্যিক পক্ষী কি? কি আছিলে দেওঁ হা দেওঁ হা মনুচ
উম
অসমৰ ৰাজ্যিক পক্ষী
পিছে কৰ্চটো কেই কিমান দিনীয়া কৰ্চ
হা হা
কৰ্চটো বোলো
কৰ্চটো কি হয় মানে
এডয়াৰি।
এতিয়া তুমি কৰ্ছটো ইউটিউবত পাই যাবা আৰু মই চাৰ্ট জি পিটিত আ পাইছো পঢ়ি পেলাই অলপ বহুতো নলেজ। জ্ঞান।
পিছে এতিয়া হেৰি এ কলেজত গৈ আছা নাই।
কলেজত গৈ আছো বাৰু।
উম'উম
তুমি কলেজত।
মই পঢ়া এৰিলোঁ, পঢ়া নাই এতিয়া।
অ হয় নেকি অ এনে মই আছিল বাৰু, কলেজৰ ভূগোলৰ ওপৰত আছিলে জ্ঞান অলপমান। মানে গ। বাৰু তোমাৰ ধৰ তুমি, তুমিও ধৰ চাকৰি ক্ষেত্ৰত লাগি আছা ন। শুনিব পাৰা এনেই সুধিবা নেকি।
কোৱাচোন বাৰু,
অ অ এই এনেকুৱা এইবিলাক চৰ্ট চৰ্ট কুয়েচন বিলাক ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কো কোন খন।
উম।
খন কি কোনখন এনে নাজানা চাকৰ মই শুকুৱাই আছোঁ। এছিয়া আছিলে। অ' পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ অষ্ট্ৰেলিয়া।
উম'।
আৰু ভাৰতৰ ৰাজধানী কি? ভাৰতৰ ৰাজধানী কি। এনে জানানে?
দিছপুৰ।
অ' নিউ, নহয় নহয় নিউ দেল্লহি দে। ভাৰতৰ অসম আহ অসমৰ দিছপুৰ
অ' ভাৰতৰ নিউ দেল্লহি ন।
হম।
আৰু তোমাৰ ইটানগৰ
ইটানগৰ এইটো। পাহুৰ লখিবা আছিলে।
অৰুণাচলৰ এতিয়া নগৰ ন।
অ', অ' অৰুণাচলৰ অ' ইটানগৰ অ'।
অ' অ'।
অ' এনে আৰু ভূগোলৰ আৰু। কি হয় আছিলে, গম কম ৰ'বা মই অলপমান জ্ঞান নকম অ' শ্বৰ্টকৈ কম বাৰু তোমাক। ভূগোল ভূগোল মানে কি এনেই ধৰ সেইটো মই কৈ আছো
অ'।
মে নজনা এইবিলাক ধৰ হে হেৰি কৰিব পাৰি ন শিকিব ভূগোল হৈছে পৃথিৱী আৰু ইয়াৰ পানী টুপ। আহ প্ৰাকৃতিক তথা মানৱীয় পৰিৱেশৰ অধ্যয়ন কৰা এক গুৰুত্বপূৰ্ণ। বিষয় অ' ভূগোলে পৃথিৱীৰ স্থলভাগ জলপায় বায়ুমণ্ডল জলবায়ু নদ নদী পৰ্বত মালভূমি, মৰুভূমি। সাগৰ মহাসাগৰ বনাঞ্চল মাটি উদ্ভিদ জীৱ জন্তু আৰু মানৱ জীৱনৰ সৈতে একেবাৰে সম্পৰ্ক বিষয়ে অধ্যয়ন কৰে। গম পাইছা তাৰ পিছত অ পৃথিৱীৰ সৰ্বোচ্চ আহ' পৰ্বত হৈছে মাউণ্ট এব্ ভাৰেছ আৰু সৰ্ববৃহৎ উচ্চ মৰুভূমি হৈছে চাহাৰা মৰুভূমি ভাৰতৰ, অ' ভাৰতৰ উ আহ উত্তৰ অংশত হিমালয় পৰ্বত আহ পৰ্বতমালাৰ অৱস্থিত। যিয়ে দেশখনৰ জলবায়ু আৰু নদী ব্যৱস্থা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আহ অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে যি ৰাজ্যখনৰ জীৱনৰ কৃষি অংশ হিচাপে জড়িত। আছে ব্ৰহ্মপুত্ৰ নদীখনৰ আমাৰ বহুতো পানীৰ কাৰণে সুবিধা কৰিছে। কৰিছে আমাৰ উম ভূগোলৰ। জৰিয়তে আমি পৃথিৱীৰ প্ৰাকৃতিক সম্পদ পৰিৱেশ সংৰক্ষণ জলবায়ু পৰিৱৰ্তন প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহ সমাজৰ বিকাশৰ বিষয়ে জ্ঞান লাভ কৰো গম পাইছা।
অ'
সেয়েহে ভূগোল কেৱল এখন বিষয় নহয় বৰং পৃথিৱী আৰু মানুহৰ মাজৰ সম্পৰ্ক বুজিবলৈ এক অতি প্ৰয়োজনীয়। বিজ্ঞান গম পাইছানে।
অ', অ'। এনে তোমাৰ যদি কি বুলি কয় এনেকুৱা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ বিষয়ে এ শিক্ষা দিব হলে চাগে কি কি পঢ়িলে ভাল হ'ব চাগে তোমাৰ মতে
অ থাৰ্ড গ্ৰেড পদ আসাম হিষ্টৰি বুক বোলে আছামৰ যোন ক অ কি মানে কোনখনোন কিতাপ তোমাৰ
মানে কি কি বিষয়ে? পঢ়িলে ভাল হব কেনেকুৱা প্ৰশ্ন আহিব বা
আচ্ছা মই কৈ আছো ৰবা দিয়া অসমৰ ওপৰত ন আজি অসমৰ ওপৰতে আহিব। অ' মানে ৰবা মোৰ অকণ মনত পৰা নাছিলে অ' অসম। সমৰ উপযোগ অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন সুন্দৰ আৰু ঐতিহাসিক ৰাজ্য অ অসমৰ ৰাজধানী হৈছে দিছপুৰত আৰু সৰ্ববৃহৎ চহৰ গুৱাহাটী হা অসমৰ সৰ্ববৃহৎ চহৰখন হ'ল গুৱাহাটী অসমৰ উত্তৰে অৰুণাচল প্ৰদেশ উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান পূবে নাগালেণ্ড আৰু ম মণিপুৰ দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা পশ্চিম অ' পশ্চিমে পশ্চিমবংগ আৰু বাংলাদেশ অৱস্থিত ব্ৰহ্মপুত্ৰ। আৰু বৰাক অসমৰ দুটা প্ৰধান নদী ৰাজ্যখন প্ৰকৃত সৌন্দৰ্য সেউজীয়া চাহ বাগিচা সমৃদ্ধ জৈৱ বৈচিত আৰু। পিত্ৰময় সংস্কৃতিৰ বাবে বিশ্বজুৰি পৰিচিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যয়ান নিশিঙীয়া গড়ৰ বাবে বিখ্যাত সেইটোতোৰ জানা।
উম।
এইবিলাক এদি এৰি আহিব। তাৰপিছত অ মানাহ ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো বিশ্ব ঐতিহ অ' ঐতিহ ঐতিৰ্যক্ষেত্ৰ অসমৰ প্ৰধান উৎসৱ হৈছে আমাৰ বিহু। আমাৰ অসমীয়া মানুহৰ কাৰণে যি ৰঙালী কাতি আৰু ভোগালী এই তিনি এই তিনিটা ৰূপত আহ উদযাপন কৰা হয় অসমীয়া হৈছে ৰাজ্যখন ৰাজ্যখনৰ প্ৰধান ভাষা কৃষি চাহ উদ্যোগ তেল আৰু প্ৰকৃতিক গেছ অসমৰ অৰ্থনীতিৰ মূল ভেটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ লাচিত বৰফুঙা আদি মহান ব্যক্তিয়ে অসমৰ ইতিহাস আৰু সংস্কৃতি সমৃদ্ধ কৰিছে
অ'।
কৰিছে আদি মহান ব্যক্তিয়ে অসমৰ অসমৰ ইতিহাস আৰু সংস্কৃতি সমৃদ্ধ কৰি যা অসমৰ প্ৰকৃতি সম্পদ ইয়াৰ আমাৰ বহুত জলবায়ু বহুত। ভাল আমাৰ কৃষি ক্ষেত্ৰত অসমখন বহুতো আগবঢ়া। আমি পিছে তুমি শ্ৰীমন্ত শমাৰ শংকৰদেৱৰ বিষয়ে জানা নে নাই। যোনটো আমাৰ মহাপুৰুষ বুলি কয়
এনেই শ্ৰীমন্ত শংকৰদেৱৰ তোমাৰ কি বুলি কয় কি আছিলে এইটো পাহৰিছো নহয় অলপ অলপ
অলপ় অ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ প্ৰধান সমাজ সমাজ সংস্কাৰক আৰু ধৰ্ম গুৰু আছিলে দেই তেওঁ সাহিত্যিক কবি নাট্যাকাৰ সংগীতজ্ঞ আৰু শিল্পী আছিলে তেওঁৰ জন্ম হৈছিল চৈধ্যয়শ ঊনপঞ্চাশ চনত বৰ্তমান নগাঁও জিলা আলিপুখুৰীত বৰদোৱাত হৈছিলে তেওঁৰ জন্ম য'ত আমাৰ এতিয়া বৰদোৱাৰ সত্ৰ বহুত ধুনীয়াকৈ অসম চৰকাৰে বনাইছে উম
তেখেতৰ কাৰণেই বন হৈছে ন
উম তেওঁ এ অসমত একশৰণ নাম ধৰ্ম আৰু নৱ বৈষ্ণৱ প্ৰচাৰৰ ধৰ্ম কৰিছিল আৰু সমাজত সমতা ভাতৃত্ববোধ শান্তি আৰু মানৱতা আদৰ্শ স্থাপন কৰিছিল। তেওঁ অসমীয়া সাহিত্য সংগীত নাট্য নাট্যকাৰ আৰু আহ সংস্কৃতিৰ বিকাশত অৱদান আছিলে অ তেওঁ অংকিয়া নাট সৃষ্টি কৰিছিলে বহুতো আমাৰ নামঘোষা তেওঁ পিছে তুমি আমাৰ জুবিন দাৰ বিষয়ে গম পোৱা নে নাই কিছুমান
অ অ হয় বাৰু
অ জুবিন দাৰো আমাৰ ধৰ অসমৰ এক সম্পদ হিচাপে আমি
ভাবো সবে আমি মানিও লওঁ
হয় মানিলয় জুবিন গাৰ্গ এতিয়াও আমাৰ মাজত অমৰ হৈ আছে জুবিন গাৰ্গ জুবিন গাৰ্গৰ জন্ম হৈছিল ওঠৰ নৱেম্বৰ ঊনৈশ বাসত্তৰ চনত।
উম।
তেওঁ বহুতো ভাষাত গান গাব পাৰে হিন্দী বড়ো বঙালী।
আৰু তেখেতে আমাৰ আঠতিৰিশ হেজাৰ গানো লিখি থৈ গৈছে আমাৰ অসমবাসীৰ কাৰণে।
অসমবাসীৰ কাৰণে হয় তেওঁ। আহ প্ৰথম এলবাম আছিলে আহ তেওঁ প্ৰথম এলবাম। পাহৰিছো বাৰু কিবা এটা আছিলে তেওঁ প্ৰথমে এলবাম অ'। এলবাম মায়াবিনী আছিলে নে এনে ই কিবা এটা তেওঁৰ।
মায়াবিনী নহয় নেকি?
অ' প্ৰথম অ' চৰি দেই প্ৰথম এলবাম আছিলে অনামিকা। তাৰ অ'। অনামিকাটো ঊনৈছশ নাইনটিন নাইণ্টি টু চনলৈ হৈছে।
আৰু আমাৰ। জুবিন দাৰ এটি দীঘলীয়া গান কোনটো তুমি জানা নেকি বাৰু জানানে নাজানা।
টো নাজানো নহয়।
সেইটো তোমাৰ মন যায়।
মন যায় ন।
অ'।
আৰু তেওঁ উন্যসো আহ বিৰান্নবৈ চনত সপোনৰ সুৰ দ্বিতীয় এলবাম ঊনৈছশ নাইনটিন নাইনটি থ্ৰী চনত জোনাকী মন। তাৰপিছত আহিলে মায়া তাৰপিছত আহিলে আশা বহুতো গীত আছিলে। বহুতো, আটক ধুনীয়া গীত আমাৰ মাজত জুবিন দাই সৃষ্টি কৰি গৈছিলে।
উম,
উ অসমবাসীয়ে, জুবিন দাক প্ৰথম প্ৰথমটো আমাৰ আইদল ড্টৰ ভূপেন হাজৰিকাদেৱ তেওঁ অসমৰ বাবে বহুত কৰি থৈ গৈছিলে। ভূপেন হাজৰিকা, তেওঁ ভূপেন হাজৰিকাৰ পিছতে আমাৰ জুবিন দা।
উম।
পিছে তুমি কি কি কৰি আছা এতিয়া?
মই পিছে এনেই পঢ়ি আছো আৰু, তুমি?
অ', ময়ো এই আজি এপাক পঢ়িয়ে আছিলো বুলি ক'ব বেয়া নহয় বাৰু। চাকৰি সূত্ৰে অসম চৰকাৰৰ।
অ', পিছে তুমি ইণ্টাৰভিউ চিটাৰভিউ দিছা নাই?
অ', ইণ্টাৰভিউ দি আছো বাৰু হেৰিত এনে তুমি কিবা পশিক্ষণখন চশিক্ষণখন লৈছা নে নাই?
প্ৰশিক্ষণ তেনেকে লোৱা নাই ভাবিহে আছো।
অ' ইউটিউবতো পঢ পঢ়িব পাৰিবা এই ইউটিউবত কৰিলেও বহুতো সাহ বহুতো জ্ঞান পায়।
অ ইটিপত বহুতখিনি সুবিধাও দিয়া হৈছে।
অ' ইউটিউবত অ' যি আমি যি ধৰণে বিচাৰো আমি ইউটিউবত সেইধৰণেই পাওঁ। হয় ন হয়,
অ' হয় বাৰু।
অ', অ' এই, ইউটিউবতটো দুহেজাৰ পাঁচ চনত আমাৰ ভাৰতলৈ আহিছিলে।
অ'।
অ'। আৰু আমাৰ যোনটো এতিয়া এ আই বুলি কয় কৃত্ৰিম বুদ্ধিমত্তা
হয়।
এই আইৰ ওপৰতো আমি বহুতো উ হেৰি কৰিব পাৰো নলেজ কৰিব পাৰো। বহুতো জ্ঞান পাওঁ এ য়াই দ্বাৰা আমাৰ যোনবিলাক ভিডিঅ' ভিডিঅ এডিটিং হা
ঠিক আছে বোলো হ'ব দিয়া।